অঔ কি কৰিছা?
কি কৰিবা আৰু এই আ বুছা কাপোৰে এযোৰৰ কামত লাগি আছিলো? তাকে কৰি আছো তুমি কি কৰিছা?
কি কৰিবা আছো আৰু এনে এই। কাম অলপ আছিলে কৰিলো ঘৰৰে। কৰি পেলাই অকমান কিবা এটা খাবলৈ আহিছে?
তাৰপিছতে বাকী মাহঁতৰ কেনেকুৱা?
মাহঁতৰ বৰ্তমান মোটামুটি ঠিকেই আছে বাৰু। দেউতাহে তোমাৰ গাতটো ভাল নাছিলা তপোনাৰ আগত।
ন এতিয়া।
অ এটোয়ে ঠিকে আছে অ।
অ অ।
কি তোমালোকৰ মাহঁতৰ ভাল।
আমাৰ মাহঁতৰ তিতি আছে দেই বৰ্তমান।
আচ্ছা তোমাৰ তুমি ঠিকে আছা।
মই বৰ্তমান মোৰ ঠিকে আছে বুলি ক মোৰ সেই মাজতে গা বেয়া হ'ল অকনমান।
তাৰপৰা এতিয়া ই অকণমান আজি দুদিনমানৰ পৰা ভাল পাইছোঁ আৰু। ভাল পাইছো মানে কিয় তোমাৰ এই বাকী গৰমত আকৌ বেমাৰ ওলায়ে নহয়।
এ ৰাম গৰমৰ কথা নকবা দেই।
সঁচা কেইটাই বুজিছা ইমান গৰম দিছে নোৱাৰিছোঁ আৰু বোলো দেই। ক'ৰবাত বৰফৰ জেগা চেগালেহে যাবলৈ মন গৈছে।
উম সেইটোৱে সেইটোৱে তাকে মই তাকে। এতিয়াও বৰফ নাই নহয় এতিয়া বৰফ বিচাৰি পেলাই একে হিমালয় পাবগৈ লাগিব।
তাকেই হে। এৰিয়টো কি বুলি কয় এ ওলাবচোন হেৰি পৰা আহিমগে নামচাই পাই আহিম গৈ কোনোবা এদিন।
নামচাই নামচাই মানে হ হেৰি ৰিজৰ্টখনলে।
টুংতাও।
অহ অহ গম পাইছো অহ। পাৰি যাবলে ৰবা দেওবাৰ এটাত মিলাব লাগিব।
তাকে সেই ওলাবচোন। চোন গৈ আহিমগে ইমান যাবলৈ মন গৈছে লগো নাই আৰু তোমাৰ ইমান মানে। গৰমত বোলো ভালো লাগে পৰিৱেশতো ইমান ধুনীয়া লাগিছে জানানে ফটস্ত বিলাক।
উম উম উম গম পাইছা। তুমি যোৱাাই নেকি আগত?
নাই যোৱা মই আজিলৈকে মানে যোৱা বছৰ মামাহঁতে লগ ধৰিলে যোৱা বছৰ মোৰ পৰীক্ষা। তাৰপিছত এইবছৰ এতিয়া আমাৰ। পেহী লৰা ছোৱালী পেহী লৰাতটো তাৰ তাৰ পৰা আকৌ এনেকে দুটামান আমাৰ ঘ। ঘৰৰে যাবলে। তাহাঁতে হেৰি কৰি আছে তাহাঁতে আজি ভালেমান দিনৰ পৰা লগ ধৰি আছে কিন্তু তাহাঁতৰো আকৌ সেই। মই মাজতে তাহাঁতি পাৰিম বুলি কওঁতে মই নোৱাৰিলো এতিয়া আকৌ তাহতৰ সুবিধা সুবিধা কিবা এটা আছে এতিয়া যেনিবা পিছে হ'লেও দেৰি হৈ আছে আগষ্ট মানত যোৱা কথা। তাকে চাওঁচোন যদি যোৱা নহয় ওলাবাচোন গৈ আহিমগে।
ক'ম বাৰু দিয়া মই সোনকালে হেৰি তোমাৰ এইটো কি কয় ময়ো তাকে আগতে গলো দুবাৰমান।
অ অ।
তোমাৰ বেয়া নালাগে বাৰু ভাল লাগে দেই।
ভাল লাগে ন? তাকে ইমান ধুনীয়া ন তাকে অ পৰিৱেশ ইমান ধুনীয়া।
নদীখনকে বৈ গৈ থাকে তাতে মানুহবলাকে বহি ভাত খোৱা ন বিনা
খাৰ বা সাঁতুৰি সাঁতুৰি থাকে ভাল লাগে।
ভাল লাগে ভাল লাগে।
কিন্ত হেৰি লগৰ লগত যাবলৈ পালে ভাল লাগে আৰু।
সেইটোয়ে তোমাৰ ঘৰৰ মানুহ বা কাজিনচ আমাৰ কাজিনচ গ্ৰুপটো বা আমাৰ এনেকুৱা কাজিন পিছতকে কওঁ আমাৰ আমাৰ লগৰ বেছি হৈ যায় আমাৰ কাজিনচ কেইটাও কিন্তু মানে হ'লেও কি হয়। আৰু সময়বোৰ নিমিলে যে আচলতে আজিকালি। তাহাঁতি গোটেই কেইটাৰ মানে চাকৰি চাকৰিয়ে ব্যস্ত।
সময়ৰ কাৰণে দিগদাৰ আৰু, কোনোবা এটা মিলিছে কোনোবা এটা নিমিলে।
নিমিলে আৰু আমাৰ তাহাতি তাৰ মানে কি নিমিলে তাহাতকেইটা মানে কি তোমাৰ গোটেইকেইটা চাকৰি। তাহাঁতৰ সেই মাজতে গোটেইকেইটাই ব্ৰেক পাইছিলে ব্ৰেক পাওঁতে তাহাঁতি কলে ওলাবি, ছুটি লব পাৰিম যাও যদি ওলা তাৰপিছত তেতিয়া আকৌ মোৰ নতংকি কৰিলোঁ বেছিকে। মই বোলে নাযাওঁ একজাম আছে আমুক তামুক এতিয়া আকৌ মই ফ্ৰী হলো এটা তাহঁতৰ ফ্ৰী নাই, এতিয়া সেইদিনাখন কলো বোলো ব'লচোন যাওঁ তাৰপাছতে বোলে নোৱাৰে দেই এতিয়া কেনেকে যাবি বোলে যাবলে কামৰ বাবে কামৰ পৰা ছুটি ল'ব নোৱাৰো মোক বাদ দে তেতিয়াহ'লে আও। সেইখনেই আৰু কি কবা। ক'ৰবাত যাবলৈহে মন গৈছে নোৱাৰিছোঁ আৰু বুইছা।
বুজিছো অ এই হেৰি এইটো কি কয়? চাওঁ যদি মই মিলাব পাৰোঁ মই তোমাক কম বাৰু এতিয়া ধুনীয়াকে যাব পাৰিম দুইটা। বা যদি তোমাৰ লগৰ কোনোবা যায় যদি উ মানে সুধিবা গলে ভাল লাগিবা একেলগে। নহ'লে মই হেৰি প্লেনিঙো কৰি আছিলোঁ এই টাৱাঙো যোৱাৰ প্লেনিং কৰি আছিলো।
অ অ অ।
যদি সিফালেও যোৱা সেইফালেও যাব পাৰিবা তোমাৰ লগৰ আছে যদি সুধি চাবা। ৰবাচোন দেই মাজতে যে তোমাৰ কোনোবা লগৰ যে যাম বুলি কৈছিলে।
উ যাম বুলি কছা তাহাঁতি গ'ল তোমাক গৈ আহিলে লাগে তাহাঁতি। উম সেই উম তাহাঁতি হে গৈ মেলি আহিলেগে। এই হল আজি দিন তোমাৰ গৈ আহিলেগে তাহাঁতি।
অ হয় নি? খবৰো নিদিলা। তুমি খবৰ দিয়া হলে ভাল আছিল তেতিয়া কিবা এটা মিলাই পেলাই যাব পৰিলোঁ হেঁতেন।
মইও সেই তাহাতি ওলাই গৈহে ফোন কৰিছে
উম বুজিছো বুজিছো ৰবা মই এই হেৰিটো কিবা চাওঁ যদি পাৰোঁ ধৰা এই অকমান ফুৰি মেলি থাকিলে মনটোও ভাল লাগে নহয়।
ভাল লাগে ভাল লাগে।
অকমান কবালে ওলাই গলে বাহিৰলৈ ওলাই গলে অকমান
নহয় বেছি ভাল কেতিয়া গম পোৱা নাই একদম এটা বস্তু ভাল কি তোমাৰ লাইফৰ চব বোলে টেনচন কমি গুচি গ'ল একদম মানে চব শেষ হৈ গৈছে আৰু তেনেকত তাৰপিছত তোমাক কৰিলে ভাল
উম উম
নহলে মানে কি টেনচন কিছুমান মূৰত লৈ বা তুমি ধৰি ল দায়িত্ব কিছুমান আগত লৈ তুমি নোৱাৰা
নোৱাৰি নোৱাৰি সেইটো হয় বাৰু সেইটো কাৰণে মানে কিছু মানে কি কৰে তোমাৰ হেৰি ধৰা এনেকোৱা কাম এ মানে কম বয়সতে ধৰা আমাৰ বয়সতে কিছুমানে খুব ফুৰি লয় আকৌ কিছুমানে কি কৰে তোমাৰ প্ৰথমতে চাকৰি বাকৰি কৰি কাম বন কৰি তাৰ পিছত কিছুমানে ফুৰে
আৰু নহয় কোনে ফুৰিব পাৰে যাৰ বেংক একাউণ্টৰ বেকগ্ৰাউণ্ডটো ষ্ট্ৰং আজি ধৰি লওঁক কাৰোবাৰ লাখ লাখ টকা আছে বাপেকৰ ধৰি লওঁক সেইমতে বাপেকৰ পইচা তাহাঁতি গুচি গৈছে। কিন্তু আমি আজি আমাৰ আজি যাব আকৌ সেইটো কাৰণে আমাৰ বেকগ্ৰাউ ইমান ষ্ট্ৰং নহয়তো আমি ক'ব লাগিব আমি নিজে লাগিব দিয়াচোন সেইটো কাৰণে মন গল মানে যোৱা নহয় এতিয়া মোৰে তোমাৰ উত্তৰত যাবলৈ মন যায় কিন্তু যাবলৈ মন গ'লে এনি টাইম
বুজিছো অ
কাৰণ কথাবোৰ বহুত থাকে সেইটো কথা কওঁ
সেইটোৱে ঔ
হেৰি কি বুলি কম চা বাকীকেইটা কি কৰি আছা মানে কৰি আছা কি এতিয়া বৰ্তমান
এ তোমাৰ কাম অলপ আছিলে ঘৰৰে তোমাৰ এই ইমান জংঘল হৈছে নহয় ঘৰৰ মানে তোমাৰ চাৰিওফালে
উম উম
পৰা বৰ ভয় হৈছে সেইটো কাৰণে এই তোমাৰ অলপ হেৰি চাফা কৰি দিলো। চাফ চিকুণ কৰি থলো তাৰপিছত ছত তোমাৰ আহ ধৰা তেতিয়া ভয়টো নাথাকে আৰু নহ'লে একদম পুৰা মানে ঘৰ মানুহৰ ঘৰে এনে নে জংঘলে নে কি এই ধৰিবই নোৱাৰি সেইটো কাৰণে অলপ চাফা কৰি দিলো। এতিয়া চা এতিয়াহে অকল কিবা মুকলি মুকলি যেন লাগিছে নহলে কিবা সেই জংঘলৰ মাজত সোমাই থকা নিচিনা লাগিব।
হেৰি নহয় এইটো কি বুলি কয় এই তোমাৰ হেৰি উ এ এইটো কি বুলি কয় এই তোমাৰ হেৰিফালে কি আছে ঔ
হা হা
উ তোমাৰ টুংটাও ফালে অ কি টুংটাও অ নাম চাই তোমাৰ হেৰি গল্ডেন পাগোদা আৰু তোমাৰ ৰিজৰ্ট খন আছে হয় নাই আৰু কিবা আছে না
আছে কিবা কিবা মানে মই যাওঁতে অকল মই তোংটাংলৈকে গ'লোঁ বেলেগলৈ যোৱা নাই বাৰু কিন্তু তোমাৰ সেফালে আছে ভাল ভাল ভাল জেগাই আছে চাব পৰা ধৰা পাচি ঘাট চাচিঘাটৰ সেফালে তোমাৰ ভাল জেগা আছে
উম তাকেহে ময়ো সেই ভাবি আছো তাকে কি হয় আৰু এতিয়া
ওলাবা ওলাবা‌ মই কিবা এটা মিলাম ৰবা ধৰা তুমি ‌অকণ‌ ফুৰি মেলি আহিলে মনটোও ভাল লাগিব ধৰা এতিয়া এই
নহয় জুলাই যোৱাৰ পিছত গৈয়ো লাভ নাই আৰু
উম ঠাণ্ডা
ঠাণ্ডা এইবাৰ ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা নাহে বাৰু ঠা গৰমহে পৰিব কিন্তু সেইটো কথা নহয় তোমাৰ জুলাই যোৱাৰ পিছত কি হব আম লাহেকে মানে কলেজ বোৰো খুলিব আগষ্টৰ পৰা ধৰি লোৱা ষ্টাৰ্টেই হৈ যাব। তাৰপা আৰু ক'ত ওলাবলৈ পাবা
উম সেইটোও হয় দিয়া
মাৰ সেই ওলাবলৈ নিমিলে সেইটো কাৰণে তাকে কবা ক'বা ‌ হোটেললে যোৱা
কিবা এটা মিলাই পেলাই ধৰা ঘূৰি পুকি আহিমগে আৰু তোমালোকৰ তাৰ পৰা বেছি দূৰো নহব চাগে ন
হো
মানে দূৰ হব কিন্তু ইমান আমাৰ ইয়াৰ পৰা যিমান দূৰ হব সিমান নহ'ব চাগে
নহ'ব চাগে অঁ
উ উম দিয়া দিয়া মই হেৰি কৰিম এইটো কিবা এটা কৰিম ৰ'বা মই মই এইফালৰ পৰা চাওঁ যদি মোৰ লগৰ কোনোবা ওলাই মই লৈ যাম।
অঁ ঠিক আছে যিমান পাৰা সোনকালেই কৰা আৰু
এ সোনকালে কম আজি তোমাৰ আজি কেই তাৰিখ হল
আজি তোমাৰ তিন তাৰিখ নে অঁ আজি তিন তাৰিখ
তিনি তাৰিখ তোমাৰ চাওঁ পোন্ধৰ তাৰিখ মানলৈ কিবা এটা কৰিব পাৰোঁ নেকি
অঁ চাবা চাবা
তাৰ আগতটোতো নোৱাৰিম চাগে
উম উম।
পোন্ধৰ মানত চাওঁ তাৰ পৰা কিব এটা কৰি পেলাই যাব লাগিব ৰ'বা।
তাকে তাকে সেইটো
এতিয়া তুমি তুমি কৈ দিয়াৰ পিছত এতিয়া মোৰ যাওঁ যাওঁ লাগি গৈছে নহয়।
হয় নেকি। অ- এই গৰমটো দেখি আৰু তোমাৰ যাব পৰা তেনেকে নায়েই সেইবোৰ জেগালৈকে লাহেকে যোৱা আৰু।
তাকেতো তাকেটো।
অঁ কিমান আৰু মামা ঘৰ, জেঠাই ঘৰ ঘূৰি ফুৰিবা আৰু
হেঁ হেঁ
আজিকালি সেই চখবোৰো নাইকিয়া হল ডাঙৰ হোৱাৰ পৰা। মামা ঘৰ সঁচাকে এতিয়া তোমাৰ সেই চখবোৰ নাইকিয়া হ'ল মানে গৈ বেয়া নালাগে কিন্তু কি হয় এতিয়া ল'ৰা ছোৱালী যি বোৰৰ পৰীক্ষা এতিয়া পঢ়াতো হৈ গ'ল তাহাঁতৰ এতিয়া আমিহে ডাঙৰ হলো ল'ৰা ছোৱালীবোৰ সৰু হৈ আছে এতিয়া মোৰ মামাৰ ঘৰতে ল'ৰা ছোৱালী কেইটা সৰু তাহত তই এতিয়া পঢ়া পৰীক্ষা তোমাৰ এই সময় খিনিত কেতিয়াবা পৰীক্ষা শেষ হৈছে এতিয়া তাহাঁতিয়ে আমাৰ ঘৰলৈ থকাকে আহিম বুলি কৈছে। ল'ৰা ছোৱালী কেইটা কিন্তু সেই চখ ত মানে আগৰ সেই চখতো নাই আৰু এই ডাঙৰ হৈ অহাৰ পৰা ক'ৰবাৰলৈ যাবলৈ মেলিবলৈ মন নোযোৱা হ'ল আৰু ঘৰত ফুৰিবলৈ
বুজিছো অঁ বুজিছো বুজিছো।
তাকেহে এবাৰ দিয়া তেতিয়া হলে আৰু
বাৰু বাৰু দিয়া হ'ব মই এইটো প্লেনটো কৰিব লাগ কৰিম দিয়া। প্লেনটো কৰিম বোলো।
ঠিক আছে ঠিক আছে কৰিবা। কি কৰা মোক জনাবা।
উমম ঠিক আছে হ'ব দিয়া।